অ', কি কৰি আছা?
আছোঁ ৰবা এনে বহি, তুমি কি কৰি আছা?
অ', মইয়ো আছোঁ ৰবা বাহিৰত।
উম, ভাত হ'ল নেকি?
নাই বনাই আছে আৰু আমাৰ।
অ', আমাৰো বনাই আছে ৰবা হোৱাই নাই। নাই-নাই হোৱাই নাই ৰবা।
অ'।
আজি অলপ ঠাণ্ডা পৰিছে, তাকে সেইকাৰণে বিচনাতে আছোঁ আৰু অলপ।
সেইটোয়ে ময়ও আছিলোৱে বাহিৰত ভিতৰতে।
উম। আজি বতৰটোৱে ভাল। এনেকুৱা হলে ভাল লাগে আৰু
অ'।
উম।
ঠাণ্ডা-ঠাণ্ডা কৰি আছে অলপ-অলপ।
অ'।
কতো ফুৰিব
কতো ফুৰিব নোযোৱা? মই যোৱাই নাই ৰ'বা যাম হে।
মই যোৱাই নাই ৰবা, এনে অলপ কামত ওলাই গৈছিলোঁ, তেনেকে ফুৰিব যোৱা নাই আৰু।
অ', মোৰো যোৱা নাই, এ যাম ৰবা শনিবাৰ মানে যাম আৰু মামাহঁতৰ ঘৰত। থাকিম কেইদিনমান।
অ', অ', ঠিকে আছে দিয়া, এনেতো কলেজ থাকিলে নোৱাৰাই যাব।
অ, সেইয়ে আৰু মানে গ'লেও দুদিন বা তিনদিন সেনেকে থাকি কিনে গুচি আহোঁ এই গোটেই কেইদিনমান থাকিম আৰু। আও। তুমি নোযোৱা মামা হতৰ ঘৰত?
মই তাকে নাযাও চাগে কি বা কৰো যাবও ইচ্ছা যায় একবাৰ।
অ, তেনেকুৱা হয় মোৰো এইবোৰ ভাবো যাও নে নাযাও।
হম, তাকেটো। লাষ্টলৈকে চাওঁ ৰ'বা যাবও পাৰোঁ ঠিক নাই।
অহ',
বাকী এনে ক'তো গাঁওতে যাবানে অকল অ।
গাঁৱত মানে তাতে যাই কিনে তাৰ পৰা ক'বাত যদি ফুৰাব লৈ যায় তেনেহলে যাম যদি ফুৰাব নিনিয়ে তে এনেকা থাকিব লাগিব আৰু তাতে।
অ',
আৰু এইবিলাক কলেজৰ কাম আছে কৰাই নাই।
সেইটোৱে এছাইনমেণ্ট বহুত কিবা- কিবি আছে।
উম, তাকেইতো ৰবা চোৱাই নাই মই।
একেহে যাব ইচ্ছা নাযায়।
অ, তাতে যায় আৰু মানে কৰব ইচ্ছাও নাযাব তথাপিও চাও কি হয় লৈ যাম বাৰু। তাতে আৰু বেছি গৰমে নহয়।
অ, আৰু বৰষুণ দি থাকিলে অশান্তিওঁ লাগে ফুৰিব যায়ও।
অ', অ, মানে এইকেইদিনটো ৰ'দে দিলে এতিয়া আৰু বৰষুণ দি নাথকিলে হ'ল আৰু সদায়।
উম, এইকেইদিনতো সদায় বৰষুণ দিয়ে আছে দিনত দিব নহলে ৰাতি দিব।
উম, অলপ ৰ'দটো কমকে দিলে হয় খালি বৰষুণটো দিব নালাগে আৰু ইমান।
সেইটোৱে মোৰ যিমান ৰ'দ দিলেও কথা নাই কিন্তু মানে বৰষুণটো দিলে অশান্তি লাগে কিবা।
অ, সেনেকুৱা হয় বাৰু হ'লেও কি ৰ'দটো যি এইকেইদিন বহুত বেয়াকে দিছিল আৰু।
অ, সেইটোও হয় অলপমান ঠাণ্ডা পৰিছে বাৰু বৰষুণটো দিয়াত।
উম। তোমালোকৰ কলেজৰ ক্লাছ ষ্টাৰ্ট হোৱাই নাছিল কিজানি।
নাই থাৰ্ড চেমৰ ক্লাছ হোৱা নাছিলে ইয়াত আগষ্টৰ পৰাই হ'ব একালাগে।
অ, আমাৰ কেইদিনমান হ'ল আৰু আগষ্টৰ পৰা হ'ব বাকী।
অ', একজাম হবই চাগে তোমালোকৰ?
একজাম তোমাৰ ছেপ্তটম্বৰৰ লাষ্টত হ'ব বুলি কৈছে ছেপটেম্বৰ নে অক্টোবৰ কিবা তেনেকুৱা এইকেইদিনটো সেই কে যাব তোমাৰ ফ্ৰেছাৰ্ছ বা কিবা
আ তাকে এ আগষ্ট, ছেপ্তেম্বৰটো তেনেকে যায় ক্লাছ নহয় ভালকে।
অ, আৰু কিন্তু ফাৰ্ষ্ট চেমৰ ক্লাছ গিটা হয় আমাৰো মানে যোৱা বছৰ হৈছিলে তেনেকে কিন্তু এতিয়া আৰু ইমান নহয়।
উম।
সেইবিলাকে আৰু দিনটো এনে থাকিব লাগা দৰে হৈছে।
এইটোৱে আৰ মোবাইলটো চাইও আমনি লাগে কিন্তু মোবাইলটো থ'লেও কি কৰিম।
অ, সেইটোৱে ইমান চাব ইচ্ছা নাযায়।
উম মাজে মাজে তো চকু তকু বিষাই যায় মানে ৰাতি মোৰ কেতিয়াবা চকুৰ পানী ওলাই আহে।
অ ৰাতি পিছে কেতিয়া শুৱা তুমি?
ৰাতি আমাৰ ভাত খাওঁতে এঘাৰটা মান হয়ে আৰু টোপনী আহোতে মই চাৰে বাৰত কিটামান হয় আৰু।
অ, ৰাতি মইও বাৰু ইমান দেৰিলৈকে নাথাকো মই বাৰতাত শুইয়ে যাওঁ আৰু দিনত যিমান মোবাইল
অহ, উম। মোৰো আজিকালি জল্দি টোপনি লাগে বাৰ অ সেইটোয়ে, মই নোৱাৰো ইমান এটা বজাৰ আগত পিছত নোৱাৰো আৰু।
অ মোৰতো চকু বিষাই যায় কিছুমানে বোলে তিনটা চাৰিটালৈকে থাকে কেনেকে বা নাজানো আৰু।
তাকে ইমান টাইম মানে কেনেকে বা পাৰে?
মই আজিলৈকে থাকি পোৱা নাই তেনেকে, চক- কুটো অলপ বিষাই যায় মোৰ।
তাকে আৰু গা চাও অশান্তি লাগি যায়, উম পোহৰতটো মানে পুৰা ডাইৰেক্ট পৰে ন।
অ সেইকাৰণেতো অ আমাৰ লগৰ কিছুমানে চাই কেনেকে বা কি কৰ ক'ব নোৱাৰো আৰু।
ল'ৰা কেইটা বেছি গেম খেলি থাকে ন সেনেকে পাৰে আৰু।
অ। আৰু ইমান চোৱাটো ভাল নহয় বাৰু মানে চকুৰ গুৰি বিলাক কলা পৰে বা তোমাৰ গাছ- দুৰ্বল লাগে যে এনুকা হয়।
উম সেইটোয়ে। এ মোৰে কেইদিনমান হৈছিল তেনুকা ৰাতি টোপনি নাহে এইফালে মানে কি কৰি থাকি মোবাইল টো চাই থকা যায়।
অহ।
এতিয়া কমিছে বাৰু সেইকাৰণে মানে এতিয়া টাইমত শুৱা কৰিলো। উম
সেইকাৰণে অলপ বাহিৰত ওলাই যাব পাৰিলে ভাল নহলে ঘৰতে থাকিলে মোবাইলটোচ চাই থকা যায় বা কিবা কৰা যায় সেই হয় আৰু কিন্তু মইতো যোৱাই নহয় বাহিৰত।
তাকে লগৰ লগত ওলাই গ'লে অলপমান মোবাইলটো চোৱা নাযায় আৰু।
অ সেইখিনি টাইম মানে মোবাইলটো ইমান ইউজ কৰা নাযায় বন্ধ উম বহুত টাইম বন্ধ হৈ থাকে কিন্তু এনেকা যদি ঘৰত থাকো এ চাই থাকা যায় কিবা কৰা যায়।
মানে এনুকা হয় অকলে অকলে কিনো কৰি থাকি মোবাইলটোৱে চাওঁ আৰু।
উম। বেলেগ চাব লগা একো নাথাকে কিন্তু এনেই কিন্তু চায়ে থাকা যায় আৰু কি চাও কি নাচাও
মোৰটো মানে এনেকুৱা হয় ইনষ্টা চাই চাই আমনি লাগি যায়, এবাৰ ইউটিউবত যাও বা ফেচবুক।
অ সে। মই এনেই অন কৰি থওঁ মোবাইলটো ডাটাটো অন থাকে বেলেগ একো নাচ- চালেও কিবা যদি মেছেজ আহে তেনেকা চোৱা যায়।
তাকে আৰু চিনেমাও এতিয়া মানে একদম দুই ঘণ্টা তিনি ঘণ্টা বহি চাই থাকিব ইচ্ছাই নাযায়।
উম মোৰোতো বৌৰ লাগে যদি ভাল লাগা চিনেমা নাই।
কলেজ খুলিলে ভাল হব আমনিহে লাগিছে মোৰ।
অ কলেজ খুলিলে টাইম নোপোৱা হৈ যায় আৰু মানে দিনটো সেনেকা থাকা যায় আহা যোৱা কৰি। আহি কিনে শুৱা যায় ইমান মোবাইলতো চোৱা নহয় বাৰু ৰাতিয়ে যি চাওঁ।
কলেজ খুলিলে আৰু ৰাম নে, ৰাতিপুৱাই জল্দি যাব লাগে আহি কেনে ভাগৰো লাগে এইকানে।
উম আমিতো ৰাতিপুৱা যাব লাগে তোমাৰ দেৰ ঘন্টা মানৰ আগতে ওলাবই লাগে।
ক্লাছ কেইটাৰ পৰা থাকে তোমাৰ।
আমাৰ এনে ন ডেইলি তোমাৰ দশটাৰ পৰা থাকে প্ৰথমতে মেজৰ কেইটাই থাকে।
উম।
তেনেকুৱা আৰু বাকী আগতে নটাতো আছিল।
সময় লাগে।
অ আঠটা পঞ্চল্লিশ মানত ওলাও আৰু।
উম হুম।
ৰাতিপুৱা সোনকালে পায় কিন্তু এই দুপৰীয়া বহুত জাম থাকে। ভাগৰ লাগে আহোঁতে-আহোঁতে।
আৰু বাছো দিগদাৰ ন পাব আজিকালি।
আৰু মানে এটা ক্লাছৰ কাৰণে কেতিয়াবা যাব লাগে।
সেইটোয়ে। আৰু ইফালে মানে মেইন মেজৰ ক্লাছটোৱে থাকে নকৰিলেও নহয়।
অ' সেই মেজৰ ক্লাছৰ কাৰণে যাব লগা হয়। কেতিয়াবাটো কে লৈ যায় এনে যায় গাড়ী ভাড়া কিবা-কিবি।
তেখেতৰ ভাৰাওটো কম নহয়।
উম, আজিকালি পঁচিশ টকা লয় আৰু বোলে বাঢ়িব কিবা
অ' গম নাপাও কিবা কৈ আছে কিন্তু বাঢ়িব বুলি।
এক তাৰিখৰ পৰা বাৰাৰ কথা আছিল চোন নেকি?
কি বা মানে বহুত দিন ওলাই যোৱাই নাই ন গমেই পোৱা নাই কি বা হয়।
উম, সেই তাকেতো বাঢ়িলে দিগদাৰে হ'ব এনে পঁচিশ টকা-পঁচিশ টকা ইমান যায় অহা-যোৱা।
সেইটোয়ে আৰু ইফালে ৰিক্সাত এক্সট্ৰা।
তাকেটো। এই পইচা বিলাক আনে যায় আৰু তো খোৱাতো আছেই।
উম।
কলেজত কিবা লৈ যোৱা নে পিছে তাতে নে কেণ্টিনত খোৱা?
বেছিভাগতো কেণ্টিনতে খোৱা যায়, কেতিয়াবা লৈ যাম আৰু।
অ', আমাৰো কেণ্টিনত হাও লৈ ৰাতিপুৱা দৌৰা দৌৰি লাগে, অ', কি লৈ যাম?
টাইম নহয়।
উম, সেইকাৰণেতো। সেনেকে খাওঁ আৰু বেছিভাগ পৰঠা-চৰঠা এনেকৈ খোৱা যায় ভোক লাগে।
সেইটোৱে বেলেগ খাবও বিচাৰি নাপায় আক।
অ' আৰু ৰাতিপুৱা মানে কি হয়, গ'লে সেইখিনি টাইমত ভাত-চাত নহয় কেতিয়াবা খাব ইচ্ছা নাযায়। ভোক লাগে আৰু এটা ক্লাছ কৰাৰ পিছতে।
উম, হে ৰাতিপুৱা টাইমত সেই ভাত খাব ইচ্ছা নাযায়ে বেছি।
উম, সেনেকুৱাই হয়। কলেজ থাকিলে কিন্তু এনে সোনকালে উঠা যায় বা দৌৰা-দৌৰি কৰি সেনেকে যোৱা যায় বাকী আৰু এনে ঘৰত থাকি অশান্তি লাগে।
মোৰতো কলেজ নাথাকিলে দহটা বাজিয়ে যায় উঠোতে
উম। মোৰ ইমান নহয় বাৰু হ'লেও অলপ দেৰি হৈ যায় উঠবা ইচ্ছা নাযায়।
অ' আজিয়ে মোৰ আজি চাগে জল্দি আছিলে নেকি সাতটা মানত উঠিছোঁ।
অ'। আৰু সোনকালে উঠিলেও তোমাৰ দিনতটো আৰু একোৱ কাম নাথাকে, কাৰবাৰ দিন টো নাযায়-নাযায় তেনেকুৱা লাগে। সেই আৰু এনেকে যায় আছে দিন বিলাক আৰু।
সেইয়েতো, দিয়া তে ৰাখোঁ। নাই ৰবা হোৱাই নাই বনাইহে আছে।
অঁ অঁ, ঠিক আছে দিয়া ৰাখিছো নহলে। তোমাৰ লোকৰ ওচৰতে।
উম